শুনা পাইছা। অ' কি কৰি আছা পিছে?
হেল্ল'।
উম শুনা পাইছা নে নাই?
অ' শুনা পাই শুনা পাই আছো। কি কৰিছা?
এ একনমান আগতে যাষ্ট মানে তোমাৰ উম ভাত খালো। ভাত খাই উঠি কেনে তোমাৰ আৰু
তামোল খাই আছা নেকি?
উম উম। তাকে আজি মই এক্সোৱেলি গধূলি অকণমান ফুৰিব গ'লো‌। আহতে ভাবিলো চিকেন লৈ যাও চিকেন খাও বনাও। চিকেন খালো চিকেন খালে মানে মোক তামোলৰ দৰকাৰ আৰু। ৰাতি আৰু ক'ত দোকানত যাম সেইকাৰণে আহাৰ টাইমত তামোল এখন দোখান লৈ আহিলো।
তুমিয়ে বনাইছা?
নাই নাই মই নাই বোনোৱা মই বনাব ইমান নাজানো এইবিলাক।
অ' এটা হেৰি আহ। আমাৰ লগৰ ল'ৰা এটা ৰুম আছে তাতে যাবা নেকি একদিন থাকো এনা খানা চানা খাওঁ এই তোমাৰ এই তোমাৰ ইয়াতে দলঙৰ ওচৰত।
কোনটো দলং?
এ আমাৰ আমাৰ এইফালে দলং খন এ এই তোমাৰ মছজিদৰ আগৰ ফালে যি। দলংৰ ওচৰত তাতে।
যাম যাম কিয় নাযাম খাম।
কোন হয় মানে অকলে থাকে নেকি?
অকলে থাকে তুমি চিনি নাপাবা আমাৰ লগৰে হয়।
মানে কি কোৰ লগৰ?
উম বেলেগ মানে। কৰ হয় কেনেকে কওঁ মানে বুজাই কব নোৱাৰিম ন।
মানে এইটো কেনেকুৱা লগ পালা ধৰি লোৱা তোমাৰ আগৰ সৰুৰ পৰা চিনাকি কলেজৰ বা বেলেগত কেনেকুৱা মানে এইটো আজি কিবা ফাষ্ট টাইম শুনিলো এইটো কাৰণে ক'লো আৰু।
চয় চমীৰহতৰ আলহী কোনোবা সেনেকুৱা লগৰ আৰু সেনেকে চিনি পাওঁ।
অ' বেছি দিন হোৱা নাই আৰু।
বেছি দিন মানে হ'ল এক বছৰমান।
উম হুম হুম মানে তাতে খানা চনা খাই থকা।
এ খানা নাখাওঁ বাৰু যোৱা নাই একদিনো এতিয়া যাম বুলি ভাবি আছো। একদিন মানে যাওঁ আৰু এনে মাজে মাজে যাওঁ কিন্তু মানে এনে খানা খানা খোৱাকে যোৱা নাই আৰু।
উম তাৰ নামটো
এদম
এদম
উম।
এদাম যে এদাম ফ্ৰি ফ্ৰায়াৰৰ কেৰেক্টাৰ এটাৰ নাছিল
অ' নাই তুমি চিনি নোপোৱা দিয়া তাক। ই ইয়াৰে নহয়। ই আগতে মানে মাজে মাজে আহিছিল। এতিয়া মানে থাকে আৰু ইয়াতে, ফ্লিপকাৰ্টত কাম কৰি আছে। ফ্লিপকাৰ্টত নহয়, কিউৰাত কাম কৰি আছে।
কিংকে
হা।
লিংগেত কাম কৰি আছে নেকি?
নহয় নহয়, কিবা বেলেগত কৰি আছে আৰু নাই। এই চিচি কেমেৰাৰ কাম, কামটোত কৰিলেহি কেইদিনমান। এই তোমাৰ লগৰটো যে আহিছিল।
কোনটো লগৰ বা।
এত তেৰি, এই তাৰ দাদাকে যে চি চি কেমেৰাৰ কাম দিয়ে।
অ', আচ্চা আচ্চা দেৱজিৎ দাদা। অ', হয় দে।
অ', সেই, সেই চি চি কেমেৰাৰ কামটো তাক মানে মানে মইয়ে দিলোঁ, এই মাৰুফ যে মাৰুফ
উম্।
ৰূফ ৰূফ। এডভানটেজ আচামত যে লগ পাইছিলোঁ। এই সি মানে, মই মানে তাক একদিন সুধিলোঁ। গুৱাহাটীত কিবা কাম আছে নেকি? সি তাৰপিছত ক'লে, এনেকুৱা এনেকুৱা চি চি কেমেৰাৰ কাম আছে ছিক্স মাইলত। মই বোলো কি কৰিব লাগে। এ ক'লে যে, নাইট ডিউটি অকল আঠ ঘণ্টা ডিউটি। কেমেৰা চাব লাগে, বাৰ হাজাৰ নে কিবা দহ হাজাৰ দিব বুলি কৈছিল! তাৰপিছত মই ভাৱিলোঁ কি, মই নাযাওঁ মানে সেইটো লাইনত মই নাযাওঁ আৰু কেমেৰা চাই কিনো হ'ব আৰু এইটো।
একো শিকাও নহ'ব।
কেইদিন, কেইদিন কৰিম আৰু সেই বাৰ হাজাৰ টকাত। তাৰ পিছত ভাবিলোঁ, - কি, ই ইয়াত কাম বিচাৰি আছিল, তাৰ পিছত মই আৰু ইয়াক কন্টেক্টটো দি দিলোঁ। তাৰপিছত কেইদিনমান কৰিলে, কৰি পেলাই এতিয়া বাদ দিলে। এ বহুত কেইখন স্ক্ৰিন চাব লাগে বোলে। ৰাতি বোলে অলপ মানো শুব নিদিয়ে, শুলে বোলে কয়। সেইকাৰণে, অ', সেইকাৰণে মানে সি বাদ দিলে আৰু।
অ', মানুহজনৰ লগত মানে তুমি দিয়ক মানে মাজে মাজে কথা বতৰা চলি থাকে।
কথা বাৰ্তা নচলে আৰু এনেই তোমাৰ। মেছেজ দিছিলোঁ একদিন এনেই। কাম কাম আছে নেকি সুধিব! বেলেগ কথাওটো নচলে। এ হেৰিৰ বিয়া গ'ল নহয়। লুজি, লুজি বুলি যে আছিল এজনী।
লুজি আছিলে, এটা আছিল আছিল। যিটো আমাৰ ফ্ৰেণ্ডলি আছিল। সেইটো এইটো নেকি?
নহয় দুজনী আছিল তোমাৰ ট্ৰাইবেল আৰু দুজনী দুজনী অসমীয়া, সুস্মিতা আৰু লুজি। এ অলপ যে ষ্টাইল, ষ্টাইলত যে কথা কৈ থাকে। টে'টো আছিল যে হাতত। অ', এই তাই, তাই তাইৰ বিয়া হ'ল।
কেনেকে গম পালি পাগল?
এই ইনষ্টাগ্ৰামত আছিল নহয়।
অ', হ'লেও এতিয়া এ আছে গোটেই কেইটাকে আছে খালি কাচানঞ্চি বোলা টোত তাই আনফলো কৰি দিছিল মোৰ গাৰ্লফ্ৰেডে।
কিয়?
কিয়বা কৰি দিছি।
আচ্ছা, এই বাকী তোমাৰ সেই
সেই টাই বন্ ন' তাই অলপ
অ', অ', চিনি পাইছো, অ', বাকী তুমি আজিকালি কি জিম থিম কৰা চক থক নাই নেকি মানে কৰিব ইচ্ছা নাযায় নেকি?
এ মই জীমত এডমিশন ল'ম বুলি ভাবি আছোঁ, কিন্তু মোৰ টাইম মিলা নাই, মই মানে আঠ ঘন্টাৰ যদি কাম এটা পাওঁ আৰু অলপ ওচৰত পাওঁ। তেতিয়া মই যিমান এডমিশন ল'ম।
মোকো এটা লগৰ এটা লাগিব জিম কৰিব কাৰণে তুমি ক'লেও মজা লাগিল হয়।
মোৰ এতিয়া টাইম মিলাব পৰা নাই মই এডমিশনৰ কাৰণে মানে ঘৰত কৰিব কাৰণেও টাইম নিমিলে আৰু মানে জিমত যাবও টাইম নিমিলে। বাৰ ঘন্টা ডিউটি কৰি পেলাই কেনেকে টাইম মিলিব ঘৰত জিম কৰা। জিমে কৰিম নে টোপনীয়ে মাৰিম নে নে অলপ ওলায়ে যাম লগৰকেইটাৰ লগত সেনেকে মানে একুৱে টাইম নিমিলে বাৰ ঘন্টা ডিউটি।
ইমান দূৰ আহাত আপ দাউনো বহুত টাইম যায়।
অহ। সেই উপায় নাপায় মই নাইট কৰি আছোঁ যোৱা সপ্তাহতো নাই কৰিছিলোঁ, এইটো তইতো মই সেইকাৰণে নাই নাইট লৈছো নহ'লে মানে টাইমে নাপাওঁ।
উম, কষ্ট কিহত বেছি নাইটত বেছি না ডেট?
কষ্ট দুটাতে নাই, ডেট কৰিলি মানে বাহিৰা টাইমটো মই নাপাওঁ নাইটত কৰলি বাহিৰা টাইমটো অলপ পাওঁ মানে দিনৰত টাইমখিনি পাওঁ।
সেইকাৰণে আৰু কষ্ কষ্ট নাই বাৰু কিন্তু নাইটত টাইমটো জ্বল্দি যায় নাইটত অলপ শুওতে যায় আধা টাইম সনেকুৱা আৰু। অ', মোটামুটি সাত ঘন্টামান ধৰিলোঁ নোখোৱাকে থাকিলো বাকী আৰু চাৰি ঘন্ টা মান শুলো সেনেকুৱাকে আৰু।
নহ মেইনটেইন কৰি দিয়া আৰু।
অ', আতা দিনত হ'লেও শুব নাপাওঁ অলপো বাৰ ঘন্টা এনেই থাকপা লাগে এনেকুৱা আৰু।
উম, তুমি আমাৰ এতিয়া ওচৰত কবাত বিচাৰা
মোক কাম বিচাৰি আছোঁ এতিয়া পাই আছোঁ কিন্তু মানে মোক অহ, এতিয়া যিটো পঢ়িছো সেই টো লাইনৰ কাম লাগে ত পিছত কামত আহে আৰু।
অ', মানে তুমি এক্সুলি সেইটো লাইনত তুমি শিকিছিলা সেইটো লাইনত ধৰিও এক্সপিৰিয়েঞ্চ লোৱা। তেতিয়া তোমাৰ পিছত যে ফিউচাৰত যে আহিব ন' কাৰণ তুমি
সেইটোৱেইটো এক্সপেন্স এক্সপিৰেন্স থাকব কাৰণ কোৱা।
মাজতে তুমি যে, উম এইটো কি বুলি কয় কিবা চুইমিং পুলৰ কিবা কামত কিবা জইন কৰিছিলা যে কি হ'ল সেইটো?
চুইমিং পুল অ', সেইটো কাম মানে এইটো কামো ভালে আছিল। এ মানে কি হ'ল মাজতে মানে আমাৰ এই ঘৰৰে মানে বিয়া এখন আহিল আহোঁতে মই তাৰপিছত ক'লো অ', হেৰি বিয়া ম নহয়, নহয় বিয়া আহিল। তাৰেপিছত মই কোৱা নাই আৰু বিয়াৰ কথাটো তাৰেপিছত মই বোলোঁ ক'ম আৰু কেইদিন দুইদিন পিছত। তাৰপিছত কি হ'ল মোক হেৰি যোৱা কথা ক'লে তোমাৰ অ', মিজোৰাম যোৱাৰ কথা ক'লে।
উম।
মই সুধিলোঁ এ কিমান দিন থাকিব লাগিব? তাৰ পিছত ক'লে কি অ', দচ, পোন্ধৰ দিন থাকিব লাগিব বিয়া আছিল তিনদিন পিছত। দচ, পোন্ধৰ দিন থাকাকে মই কেনেকে যাওঁ মিজোৰামত? তাৰপিছত আৰু মই ক'লো ইনচাৰ্জক বোলে এনেকুৱা, এনেকুৱা বিয়া আছে ঘৰৰে বিয়া গতিকে মই কেইদিনৰ পিছত যাওঁ। এসপ্তাহ পিছত যাওঁ মই বিয়া বিয়াৰ পিছত যাওঁ তাৰপিছত আৰু সি মানে সেইটো বাহানা বনোৱা বুলি ভাবিলে ভাবি পেলাই আৰু সি তাৰপিছত মানে বেলেগ পঠাই দিলে দি পেলাই আৰু ভাবিলে মোৰ কামটোত ইন্টাৰেষ্ট নাই সেনেকুৱাকে ভাবি পেলাই আৰু নালাগে বুলি ক'লে আৰু সি।
উম
সি মানে ক'লে ভালকে ক'লে মানে মোৰ মানে তেতিয়া মাহটো কমপ্লিট হোৱাই নাছিল কিবা সাতাইশ তাৰিখনে আঠাইশ তাৰিখ আছিল এইটো। বিয়া কিবা এক তাৰিখনে দুই তাৰিখে আছিল তাৰপিছত মানে আৰু মোক সেইদিনা এই চেলাৰি দি-দি সেইটো মাহৰ চেলাৰি দি দিছে গোটেইখিনি দিছে চেলাৰী দি পেলাই কৈ হেৰি তোমাৰ ইণ্টাৰেষ্ট নাই চাগে আৰু বাহিৰত যোৱাত তোমাৰ অসুবিধা হয়, তুমি সেই নালাগে দিয়া বেলেগ বেলেগ এটা কাম চাই লোৱা আমি বেলেগ ল'ৰা বিচাৰি ল'ম। সেনেকে কৈ পেলাই আৰু সেইটো তাৰপিছত বাদ দিলোঁ আৰু তিনিমাহ মান কৰিলোঁ এইটো।
তিনিমাহ মান কৰিছিল আৰু।
তিনিমাহ কৰিছিলোঁ কৰিছিলোঁ কিন্তু এ তোমাৰ শ্বিলঙত গৈছোঁ বহুত বেছিভাগ শ্বিলঙে গৈছোঁ শ্বিলং বহুতবাৰ গৈছোঁ।
উম।
তাৰে পিছত গ'লো জাগীৰোড তাৰপিছত তিনিচুকীয়া গৈছোঁ একবাৰ। চাৰিদিন নে পাঁচদিন আছিলোঁ।
আচছা, তোমাৰ তাতে মেনলি কি কাম আছিল তাতে?
তাতে মোৰ কাম আছিল তোমাৰ অ', এই ইলেক্ট্ৰটিকেলৰ লাইটৰ ৱায়ৰিং কৰা আৰু এ প্লাম-প্লাম্বাৰৰো কাম আছিল তাতে।
অ', কাম আছিল। মানে তাততে তুমি বহুত জাগা ঘূৰিব চুৰিব পাইছিলা আৰু ইয়াতে যাব পৰা তাতে যাব
অ', অ', ঘূৰিব পাইছিলোঁ। তিনিচুকীয়াত যায় থাকি আহিছোঁ চাৰি দিন আৰু পাঁচ দিন থাকি আহিছোঁ। পইচা খৰচ হোৱা নাই এক টকায়ো খৰচ হোৱা নাই।
খুৱ লোৱা তাৰ পৰা দিয়ে থাকা চাকা খোৱা লোৱা। এভথিং আৰু হোটেল চোটেল থাকা তোমালোকে।
হোটেলত থাকো শ্বিলঙত আছিলো তাৰপিছত
হোটেল হোটেল দ ততে কি কৰি ভাল হোটেল দিয়ে নে। অ এয়া। এনেই সোধিছো তাৰ।
ভাল মানে আহ ভালেই দেই কিন্তু। ইমান হাই ৰেঞ্জৰ ল'ব নিদিয়ে আৰু অলপ মিডিয়াম ৰেঞ্জৰ ল'ব লাগে আৰু। এ ধৰি লোৱা আৰু।
আৰু তোমাৰ এইটো কি খানা -চানা। উ গম পাইছো খানা -চানা খানা খান নাথাকে। খানা -চানা কেনেকুৱা টাইপৰ থাকে মানে।
খানাটো আমি হোটেলৰ পৰা খাওঁ। খানা খাবৰ কাৰণে মানে তোমাৰ এশ টকা এটা দি দিয়ে খানাৰ নামত।
উম আচ্ছা আচ্ছা।
হেল্ল'।
আৰু অ মাছ মাংস এইবিলাক দিয়ে নে।
নহয় নহয় সেইবিলাক মানে। সেইটো নিজা কথা এশ টকাত তুমি মাছ খোৱা, মাংস খোৱা নিৰামিষ। চোৱা যিমান খোৱা তোমাৰ কথা আৰু। অকল খোৱাৰ নামত এশ টকা দিয়ে। এদিনত এখ নহয় মানে যেইবাৰ খাব লগা হয় আৰু। দুপৰীয়া আৰু ৰাতি ভাতটো দুটা খাব লগা হ'লে দুইশ টকা দিয়া।
অ মানে এনেকুৱা চিষ্টেম আৰু আচ্ছা আচ্ছা উম উম। অ তোমাৰ এতিয়া কি বৰ্তমান কাম চাম নাই ফ্ৰীয়েটো আছা ন বৰ্তমান এই ৰাতি এতিয়া এতিয়াৰ কথা কৈছো।
বৰ্তমান অ ফ্ৰীয়ে আছো।
উম উম উম। ঠিক আছে হা কি হম কি কলা।
মানে মন্তেনেন্সৰ বাবে ন আচ্ছা এতিয়া মানে যদি মানে প্ৰব্লেম নাহে তেতিয়াহ'লে। উম কাম নাই আৰু নামাতে মোক কোনো।
অ এনে কেতিয়াবা কেতিয়াবাটো কাম নাথাকে চাগে গোটেই ৰাতিটো এনে থাকা এনেই থাকাতে যায়।
অ বেছিভাগ নাথাকে।
উম মানে পাঁচদিনত দুদিন না একদিন মানে একদিনে থাকে চাগে চাৰিদিন নাথাকে কাম।